অহ
কি কৰিছা?
আছো দিয়া, চাহ তাহ খাই কৰি। চাহ তাহ খালা? অহ।
উপায় নাই বনামহে। অহ, দিলো এই কাম অলপ কৰি আছিলো যে, আজি।
কিয় ভালে, ভালে আছা নহয়? ঘৰৰ সকলোৰে ভাল?
ভালেই তোমালো
অহ, ভালে দিয়া।
অহ, এই তাঁত বোৱা আছিলো যে ঠাই দেৰি হ'ল আজ
অহ, তুমিতো সেই কাপোৰ বোৱা ন' অহ। মই নাই নবওঁ দেই মই। মানে উম, মায়ে হে বুবলে মানে জানে। মই নেজানো।
মই লগাইছো নহয় তোমাক দিম দিয়া এখন।
অহ, দিবা দিয়া মই মানে বহুত ভাল পাওঁ বোৱা কাপোৰ।
অহ সৰু সূতাৰ লগাইছো।
হয় নি চাদৰ নে কি নে চাদৰ মেখেলা চাদৰ লগাইছা।
চাদৰ লগাইছো ইমান হেৰি কৰা নাই আৰু ফুল দাম চোৱাকছ বাচিম মানে কেচ বাচিছো
ভালে কৈছে গৰমত লবলৈহে হম
টা লগালে মানে ফুল চুল বাচি বুটা বাচি মাৰো এতিয়া সৰু সুতা যে
এতিয়া সৰু সুতা মানে কি ঘৰত লবলেও ভাল
অ ঘৰত ল'বও ভাল ইমান সে ে ইকাৰণে বেছি ফুল বাচা নাই আৰু অ কেচ বাচিছো অ আৰু কেইখনমান এনেই জাকি মূৰত দি পেলাই অকণমান কৰি দিছো আৰু
কৰিবা আৰু উ উম কিমানখন লগাইছা
ওলাইছো দহখন
দচখন অ দিবা দিয়া উম এনে নি যে নিজৰ হে কৰা নে নে এনে
অ বেলেগো বেলেগলেও কৰো অ বেলেগলেও কৰো মানে অ পা প পাৰিলে মানে কোনোবাই ল'ব বিচাৰিলে ল'ব
অ অ ল'ব পাৰে অ কিমাননো এতিয়া তুমি নিজৰ কাৰণে গোটেইখিনি তো প্ৰয়োজন নহয় দিয়া নিজক মানে দুই এখন বেলেগক দিলে পইচাটোও পালাত তোমাৰ কষ্টটো মূল্যটো ওলাল ঠিকে আছে মই বিচ চাৰীয়ে পহছোঁ ভাল হ'ল দিয়ক কলা মই মানে বোৱাৰ চাদৰ মেখেলা আহ মই বব নাজানো যে মই সেইকাৰণে বিচাৰিয়ে ফুৰ আহ হব একো নাই উম ভালেই দিয় সেই দিয়া বা এনেকে ৰেড কালাৰ কিবা কিবি এনেকে দিলে ভাল।
আৰু এনে মাছ চাছ হ'লে দহি চহি মানে দহি গাঠি হেলউ
অহ।
দহি গাঠি দিলে।
ঠিকে আছে উম, আজিকালি বোৱা কাপোৰ মানে পাবলে টান।
অহ।
মানে এনেকুৱা হয় যে মানুহে পইচা দি কিনিবলৈও নোপায়। যোনটো আমাৰ এইয়া খালত ব আৰু মাটিশালত ন' সেইবোৰ আজিাল তাঁতশাল অ', অ', মাটিশাল টোও বেলেগ তাঁতশাল টোও বেলেগ ন' বেলেগ অ', আৰু এটা
অ', এই তাঁতশাল খনকে বঙালী খাল বুলি কয় তাঁতশাল খনকে বঙালী খাল বুলি।
নহয় এনে যে এখন আমাৰ হাতত দিওঁ দিয়ে তা যে এনে
হাত অ', সেই সেইখনে তাত ভাল মানে মাকো বঙালী শাল তাঁত শাল
অ', অ', অ', তোমালোকৰ কোনটো?
তাঁতশাল।
তাঁত
অ', মহুৰা মহুৰা চহুৰা ফুৰাই কৰি মানে মানে মই সন্ধিয়া সময়তে মহুৰা ফুৰাই থওঁ নহয়।
উম, ভালে কৈছা উম। উম, হম, উম।
সধিয়া সমাময়খিনিতে ধুনীয়াকে ম'ৰখিনি ফুৰাই থওঁ
উম।
বনাই দিছে ঘৰতে।
উম, এই যে, এই যে, কাপোৰ পাতি কঢ়া যে, তেতিয়াতো অকলে ন নহয় ন কেইবাগৰাকীয়ো মা-মহিলা লাগে অ', অ', উম, উম, অ', ওচৰ, ওচৰ আহে চাগৈ খুৰী, বৰমাহঁত?
সময়খিনি লাগে আৰু প্ৰথম টানি থাকোতে ইমান মানুহৰ প্ৰয়োজন নাই, অ', ৰাচ ণ ঘৰুৱা পিছত ভৰোৱা পিছত তেতিয়া মানে লাগে আৰু অ', তাছখন ভৰোৱা পিছত চলাবলে তেতিয়া মানে লাগে আৰু
লাগে, লাগ অ', ভালে কৈইচা এতিয়া, তিয়া সেইটো সুবিধা আছে কাৰণেহে তোমাৰ আমাৰতো তেনেকুৱা নায়েই। মোৰ মন যায় কিন্তু শিকিবলে।
অ', তোমালোকৰ সেইফালে বজাৰত চেৰেকি ওলাই নে?
অ', বজ বজাৰত পোৱা যায় কিন্তু উম, উম ৰাচ এনেকে যে আও কি অ'। এই মাকো কি মাকোবোৰতটো কিনিব পাৰে ন'।
অ', মাকো মই বৰদোৱা মেলাৰ পৰা কিনি আনিছো এ চেৰেকী দেউতাই ঘৰত বনাই দিছে।
উম, তেগে এতিয়া কি সেউজীয়া পাৰি দিছা। আৰু তাত এই যে কি বুটা পচিবা আৰু।
উম, এতিয়া কেজবছ দিম সেই সৰু সূতা যে কেছ বাচ তাৰপিছত মাৰ্চাজ মাৰ্চাজ সুতা লগ ন লগা। এতিয়া সেউজীয়া, হালধীয়া
অ', সেই সেইবোৰ ৰং দিবা আৰু উম, উম, ভালে লাগিব দিয়া সেউজীয়া অ', অ', তুমি লগালে কবা মই ময়ো তেতিয়া দুই তিনিখনমান দিম। এতিয়া বাৰু ইয়াৰ পৰা তুমি এখন মান দি দেই হ'বক কাৰণ বহুতৰ থাকে ন'। আ, যেতিয়া ক'বা তেতিয়া মই মানে পইচা দিয়ে ক'ম যেতিয়া মোক দুই, তিনিখন মান দি দিবা। তুমি সূতা, অ', সূতা কিনা আগতে তেতিয়া মোক খবৰটো দিবা মই তেতিয়া
অ', মানে একেলগে সূতা খিনি কিনিলে ৰং বা সৰু ডাঙৰো নাহে। অ', ৰং খিনিও মিলে যে, বেলেগ, বেলেগ কে কিনিলে মানে অসুবিধা হয়।
এতিয়া এই গৰম দিনত মানে বোৱা চাদৰ লৈহে ভাল লাগে। বাকী চাদৰ একে গাত লগ গাবলৈ মন নাযায় ন
অ', কে মিহি সূতা ল-লগাইছ মানে ডাঙৰ সূতা নহয় আৰু, আৰু পিন্ধা কাপোৰ লগাও নহয় ফাইনেল সূত তাৰ পিন্ধা কা
অ', মানে পাট মুগাৰ ন কেতিয়াবা পাট মুগাৰ মানে ল'লেও আজিকালি মানে দোকানৰ পৰা ল'লে মিক্সয়েই পোৱা যায় পাট মুগাটো সেইকাৰণে মই ভাবিছিলোঁ মানে শুৱালকুছি? গৈ হ'লেও মানে অলপ অ', অৰি মানে যবোৰ অ', গৈ তাৰ পৰাই মানে পাট মুগাৰ ল'ম উম' অ', ডাইৰেক্ট মানে তাঁতশালত অ', তাঁতশালত বই থকা। ডাইৰেক্ট চাই কৰি তাৰাপই লৈ আহিম। তাকে মানে দোকানটো দাম হয়, দাম হয়। কিন্তু সেই দোকানৰ পৰা কিনিলে মানে কি হয়, তোমাৰ চব মিক্স পাই ন পাট মুগাৰ চব মিক্স হৈ যায় যে সেইকাৰণে ভাবিছোঁ এবাৰ গৈ পেলা তাত পাই ল'ম। যাম হ'লেও হ'ব উম' কাৰণ শুৱালকুছিটো এতিয়া চোৱাচোন পাট মুগাৰ কাৰণে বিখ্যাত তাতটো তুমি চব অ',
চব পোৱা যাব। ভালকে চাই, মানে, যেনেকুৱা ডিজাইনৰ লাগে তেনেকুৱা কৈ দিলে তেনেকে বনাই দিব। ডিজাইন, অ', গুণা লাগেনে, গুণা ফুলৰ লাগেনে, কপাৰ হেৰি লাগে নে?
উম। তাকে লাগে। অ', যি লাগে। অ', শিপিনীসকলক তুমি কৈ যদি আগ তিয়াকে কৈ দিওঁ যে অমুক দিনৰ ভিতৰত মোক এযোৰ লাগিব তেওঁলোকেতো বয়ে দিব উম বয়ে দিব সেইকাৰণে ভাবিছো অ গৈ বা
আমি সৰু সুতা মাছ আছো সূতাখিনিকে হেৰি কৰি থাকোঁ আৰু আৰু এয়া থাইনেল সূতা লগাওঁ নহয় পিন্ধা কাপোৰ যে
এইটো মুগা পিন্ধিছিলে মানে ইমান কোমল কোমল মেখেলা মেখেলাবোৰ যে চাবাচোন কিন্তু এতিয়া মেখেলাবোৰ চাবাচোন কেনেকৈ মানে
এতিয়া পিচল পিচল নিচিনা অ এতিয়া পিচল পিচল নিচিনা কাগজৰ নিচিনা ভাজেই নলয় কোচ দিবলৈ ইমান অসুবিধা
কিবা এটা আৱাজ দি কিন্তু আমি এতিয়া আগৰ মাহতৰ হে চাদৰ মেখেলাবোৰ চাইছো মুগাটো অ
সময়তে একেবাৰে ইমান দিগ অসুবিধা অ আগৰ বিলাক বেলেগ আছিলে আমাৰ
মানে সেইটো সেই তাত তেতিয়া কোনো ভেজাল নাছিল যি একে মুগা মুগা খুটাই আৰু তাত কোনো এতিয়া মিক্স হল যে অ অ তাত সেই ভেজাল কৰি পেলাই সেইটো মানে চাবাচোন পিন্ধিলে খোজকাঢ়িলে
উম আমাৰ যিখিনি আৰু যে এৰী এৰী সুতা এৰী সুতা যিখিনি মানে আমাৰ আ তোহাঁতে ঘৰত ততে এৰী পলুৰ পৰা এৰী লৰ পৰা যে পতা বনাই মানে নিজে ঘৰত সূতা বনাই যি কাপোৰ বয়
এৰী চাদৰ কেইখন তুমি স বহুত ধুনীয়া তুমি ঠাণ্ডা দিনত যে এৰী কাপোৰৰ অ সেইকেইখন সেইকেইখন মানে চাদৰ কখন অ উৰি লোৱা পিছত তোমাৰ আৰু বহুত আৰাম লাগে
চাকৰিত যে সুতা কাটে দেখিছানে তাকো নিজে
খুতা কাটে অ দে উম উম তাকে মই ভালেই হ'ল দিয়া গম পালো তুমি কাপোৰ চাপোৰ বৈ থকা বুলি
অ'।
কিবি লগালে জনাবাই মইয়ো মানে দিমেই আৰু খুব ভাল লাগে বোৱা কাপোৰ, এই
অ', দিম দিয়া।
গামোচা-চামোচা লগোৱা নে নাই?
অ', লগাওঁ গামোচা।
লগাইছা ন'? উম, উম। অ', দৰা বৰণৰো পাৰা। অ', ঠিকে আছে। আজিকালি বহুত দাম দৰাবৰণৰ গামোচা তিনি হাজাৰ, চাৰি হাজাৰ, পাঁচ হাজাৰ বোলে বহুত বহুত দাম দুই মানে তুমি যিমান ফুল দিয়া যিমান ডাঙৰ অ', ডাঙৰ দিয়া তাৰ ওপৰত মানে পইচাটো হয় সেইকাৰণে বব লাগে একো নহয়। ভাল আজিকালি সেইটো এটা তোমাৰ মানে উপাৰ্জনৰ পথ হয় যে।
গৰকাজুও অকন বেয়া নিচিনা। বেয়া হৈ আছে সেইযোৰ ভাল কৰি ল'ব লাগে আৰু নতুন গাড়ী এটা কিনিব লাগে তুলোঠা যে তোমালোকে গাড়ী কোৱা নে তুলোঠা কোৱা।
আমি গাড়ী কওঁ।
মানে তুলোঠা কয় কিছ
অ', অ', তাকে সেইবোৰ চব ঠিক ঠাক। কৰি ব'ব লাগি যোৱা আৰু বহুত
অ', এইজুতি ওলালে আৰু আৰু লগোৱাৰ আগতে সেইখিনি ঠিক কৰি ল'ব লাগিব।
এ ভালেই। বোৰ বব জানে মইহে নাজানো শিকি ব'ব হে লাগ
শিকিবা শিকিবা আমাৰ ঘৰলৈ বা আহিলে মই শিক
শিকাই দিবা অ', ঠিকে আছে দিয়া অ', বনাম বনাম এতিয়া আৰু তুমি কিন্তু মোক দিবা দেই হ'ব দিয়া অ', অ', ঠিক আছে দিয়া অ', হ'ব দিয়া।